হেল্ল',
অ হয়। শুনা পাইছে নে?
অ, পাইছোঁ- পাইছোঁ অ, কি কৰি আছা তুমি?
মই এইয়া অলপ এনেইহে বহি আছিলোঁ তুমি কি কৰিছা?
অ, মইয়ো এয়া- এ চাহ একাপ লৈ পেলাই বোলো আগফালে বহি আছো তাকে খবৰ খাতি ভালেই নহয়?
ঘৰ খাতি মোৰ ভাল অ, তোমাৰ ভাল নহয়?
অ, মইও ভালেই- ভালেই তাকে বোলো বহুত বহুত দিন হ'ল তোমালৈ অলপ ফোন চোন কৰা নাই আজি বোলো এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি ফোন কৰিলো মানে।
অ, ভালে কথা ভালে কৰিলা কি বিষয় বা?
কোৱাৰ অ, এই হেৰি এইটো কি বুলি কয় বিষয়টো এনেকুৱা হ'ব মানে কি এ আমাৰ আগৰ দিনৰ যি গাওঁ আছিল আৰু এতিয়াৰ দিনৰ যি গাঁও, সেই গাঁৱৰ মাজত- সেই গাঁৱৰ মাজত যি পাৰ্থক্য মানে সেই পাৰ্থক্যৰ ওপৰতে কথা পাতো বুলি ভাবিছোঁ। কেনেকুৱা হ'ব বাৰু বিষয়টো?
অ, বেয়া নহয়- বেয়া নহয় ভালেই হ'ব দে।
হয়-হয় মানে এতিয়া চাবলে গলে কি হয় আগৰ দিনৰ গাওঁ আৰু এতিয়াৰ দিনৰ গাওঁৰ মাজত যদি আমি যদি পাৰ্থক্য বিচাৰিবলৈ যাওঁ নহয় আমাৰ মানে পাৰ্থক্য অন্তই নপৰিব গম পাইছানে?
হয়- হয় অ।
হয়- হয় এতিয়া আগৰ দিনত গাঁওৰ কথা যেতিয়া আমি ক'ব যাওঁ আগৰ দিনৰ গাওঁখন কেনেকুৱা আছিল? একদম ধুনীয়াকে তুমি এতিয়া চাবা একদম তুমি ভাবাচোন আগৰ দিনৰ গাঁওখন কেনেকুৱা আছিলে তুমি মনত পেলোৱা? একদম পুৰা কেঁচা ৰাস্তা চা কাষে- কাষে একদম পুৰা জু মানে জুপুৰি ঘৰ খেৰ দি পেলাই বনোৱা তাৰপিছত এই অ, পুখুৰী পুখুৰী আছিলে আকৌ গৰু, ছাগলী একদম পুৰা ৰাস্তাত ঘাঁহ খাই থাকে তাৰপিছত মানে তোমাৰ যি প্ৰকৃতিৰ মানে তোমাৰ যি ভাল লগা মানে দিশ মানে সেইটো তোমাৰ বহুত মানিবলগীয়া আৰু বুইছানে?
হয় -হয়।
অ, আগৰ দিনৰ গাঁওখনৰ কথা যদি মনত পৰে নহয় মানে তোমাৰ মই কি কৰিম একদম মানে উম, কি মজা লাগি যায় আও বুজিছা?
হয়- হয়।
কিন্তু অ, তাৰ তুলনাত আজিকালি দিনৰ গাঁওবোৰ কি হ'ল আজিকালি দিনৰ গাঁও খন গাওঁ মানে গাঁও হিচাপে নোহোৱাই হ'ল আজিকালি গাঁওবোৰ মানে নগৰ বুলিয়ে ক'ব পাৰি তেনেকুৱা নিচিনাই হৈ গ'ল গোম পাইছানে?
হয়- হয়
এতিয়া অ, আগৰ দিনত গাঁৱত যেনেকে ৰাস্তা পদূলি যে এ তোমাৰ কেঁচা আছিল তাৰপিছত আজিকালিৰ দিনত একদম ৰাস্তা- পদূলি তুমি গাঁৱৰ ৰাস্তা চাবাচোন একদম পুৰা অ, পকা ৰাস্তা। তাৰপিছতো সেইবোৰৰ পৰা কিন্তু আমাৰ কিন্তু ভাল হৈছে আকৌ দেই কাৰণ এতিয়া চাবা তুমি আগৰ দিনত তুমি পঢ়িবলে হ'লে মানে এ ৰা এ এইটো ক'বাত যদি পঢ়িবলে হয় এ তোমাৰ গাঁৱততো একো মানে তেনেকে শিক্ষানুষ্ঠানৰ মানে ইমানকে হেৰি নাথাকেই শিক্ষাঅনুষ্ঠান বোৰ নাথাকেই। কিবা পঢ়িবলে হ'লে তোমাৰ এ চহৰ, নগৰলে যাব লাগে হয় নে কিন্তু আজি আজিকালি দিনত আজিকালিৰ দিনত কিন্তু তোমাৰ চব গাঁৱে- গাঁৱে মানে একদম পুৰা ডাঙৰ- ডাঙৰ স্কুল মানে একদম ধুনীয়াকে বহুৱাই দিছে। বুজিছা আৰু এতিয়া আৰু যাতায়তৰ বাবেও আজিকালি বহুত সুবিধা আগতে তোমাৰ যাতায়তৰ বাবেই কেনেকুৱা আগতে তো গাড়ী মটৰ বোৰ নাছিলেই বাৰু ইমানকে আগতে এইবোৰ ঘোৰা গাড়ী হওক এইবোৰ গৰু গাড়ী সেইবোৰ হে আছিলে কিন্তু আজালি তোমাৰ এইবোৰ যান-বাহন, কিমান বাঢ়ি গ'ল চ' প্ৰতি ঘৰৰ মানুহঁতে একদম পুৰা, স্ক্ৰুটি হওক বায়েক হওক থাকেই আজিকালি হয় নহয়।
থাকেই-থাকেই,
কিন্তু-কিন্তু এটা কথা গদি এটা কথা আমি ভাবিব লাগে। তুমি এতিয়া আগৰ দিনৰ গাওখনৰ যি পৰিৱেশ আছিল, সেই পৰিৱেশটোৰ লগত আজিকালি দিনৰ গাঁওৰ কিন্তু পৰিৱেশটো নিমিলে আকৌ এতিয়া তুমি চাবলে গলে। কি হয় আগৰ দিনত তোমাৰ যি মানে বতাহ আছিল মানে পৰিৱেশৰ যি বতাহ আছিল, সেই বতাহটো মানে বহুত একদম পুৰা অ, হেৰি আছিল মানে ভাল আছিল কিন্তু আজিকালি কি হৈছে আজিকালি তোমাৰ ইমানেই প্ৰদূষণ হৈছে, যি গাড়ী মটৰৰ মানে প্ৰকোপত আৰু যি উদ্যোগ প্ৰতিষ্ঠান হওক সেইবোৰৰ মানে প্ৰকোপত তোমাৰ আজিকালি, একদম পুৰা পৰিৱেশটো বহুত বিনষ্ট হৈ গৈছে গম পাইছানে।
হয়-হয় অ,
আৰু আগৰ দিনত মানুহে আহ, তোমাৰ এতিয়া পুখুৰী যে আগৰ দিনত পুখুৰী-চুখুৰী আছিল এ পুখুৰী মাছ পুহি পেলাই মানুহেগতে জীৱনৰ্বাহ কৰি আছিল কিন্তু আজিকালিৰ দিনত দেখন গাঁৱত পুখুৰী দেখিবলেই নাই। পুখুৰী খাল বিল পুতি একদম পুৰা ডাঙৰ-ডাঙৰ ঘৰ বহুৱাই দিছে, অট্টালিকা বহুৱাই দিছে। হয় নহয়, এইবোৰৰ ফলত কিমান মানে বেয়া হৈছে আৰু আগৰ দিনৰ যি পৰিৱেশ আছিল। সেই পৰিৱেশটো দেখিলে মানে একদম পুৰা ভাল লাগি যায় আৰু মনতটো গোটেই পথাৰত একদম আহ, এ মাটি ৰুই থাকিব মানে বাৰিষা দিনত হয় নহয়, আকৌ ধান কাটিবৰ দিনত ধান কাটিব মানে সেইবোৰ পৰিৱেশ মনত পৰি যায় আজিকালি দিনত আজিকালিৰ দিনত সেইবোৰতো দেখি, দেখিবলৈ নাই, পথাৰতো আজিকালি ধানতটো মানে খেতি বাতি নকৰে আৰু পথাৰবোৰ পথাৰে নাইকিয়া হৈ গ'ল আজিকালি। কবলে গ'লে সেইবোৰ ত' একদম ডাঙৰ-ডাঙৰ উদ্যোগ প্ৰতিষ্ঠান বহুৱাই দিলে তাৰ ফলত আমাক, কিমান অপকাৰ হৈছে হয়নে? মানে এতিয়া কবলে গলে কি হয়। আমাৰ যিমান খিনি উপকাৰ হৈছে এ তাৰ তুলনাত আমাৰ অপকাৰো কিন্তু বহুত হৈছে দেই। আজিকালি পৰিৱেশটো মানে বহুত বিনষ্ট হৈ যোৱা গৈছে যে, আৰু এতিয়া এই তুমি এটা কথা লক্ষ্য কৰিছা নেজানো, আগৰ দিনত এই গাঁওবোৰত একদম মানে তোমাৰ মানুহৰ যি সামাজিক এক কথাতটো সেইটো একদম বহুত ভাল আছিল আকৌ কিন্তু তাৰ তুলনাত আজিকালিৰ দিনত কি হয়? এ মানে ইজনে সিজনৰ কথা শুনিবলে সময় নাই। আজিকালিৰ দিনত আগৰ দিনত কাৰোবাৰ কিবা বিপদ এটা হ'লেই কাষৰ ঘৰৰ মানুহ গৈ তেওঁক সহায় কৰে, আজিকালিৰ দিনত মানুহ মৰি গলেও তেওঁলোক ঘৰলৈ নাযায় বুজিছানে।
হয়-হয়। অ,
সেইবোৰৰ-সেইবোৰ কথা যদি আমি এতিয়া চাবলৈ যাওঁ সেইবোৰ বহুত বেয়া কথা হৈ গৈছে আৰু। যি আধুনিকতাৰ মানে প্ৰভাৱ যি পৰিছে তাৰ ফলতে আচলতে সেইবোৰ হৈছে বুলি মই ভাবো আৰু। মানে কি ক'ম আৰু তোমাৰ এতিয়া স আচল্ততে আমি নিজেই কথাবোৰ ভাবিব লাগে, যে আগৰ দিনৰ গাঁওখন আকৌ আমি কেনেবাকে জীয়াই তুলিব পাৰো নেকি সেই কথাটো আমি মনত পেলা মানে ভাবিব লাগে কাৰণ তোমাৰ এতিয়া আগৰ দিনৰ তুলনাত আজিকালিৰ দিনতো গছ-গছনিতটো ইমানকে নাইকিয়াই হৈ গ'ল। হয় নহয়?
হয়-হয়। অ,
তাৰ ফলত তাৰ ফলত আমাৰ কিমান মানে অপকাৰ হৈছে। তোমাৰ যি আহ, বতাহ বায়ু সেইবোৰ দূষিত হৈছে যান-বাহন, খনৰ মানে ধৱাৰ ফলত উদ্যোগৰ ধৱাৰ ফলত, সেইবাবে আমি যদি এতিয়া গছ পুলি যদি মানে এ কাটিছে বহুত মানুহে বহুত গছ। কাটিছে সেইবোৰ কৰিব নালাগে আচলতে আমি গছ পুলি ৰুবহে লাগে গম পাইছানে।
অ হয় হয় অ,
উম তাকে, সেয়াই আৰু মই ইমান খিনি কলো আগৰ দিনৰ যি গাঁৱৰ তুলনাত আজিকালি দিনৰ। গাঁৱৰ যি মানে পৰিৱৰ্তন হল। কিছু কিছু ক্ষেত্ৰত ভালো হ'ল কিছু কিছু ক্ষেত্ৰত বেয়াও হ'ল যি যান বাহনৰ ক্ষেত্ৰত ভাল হ'ল যেনে, হয় নহয় বাৰু আজিকালিৰ দিনত অ মানে উন্নতি হৈছে। আমাৰ কিন্তু বহুখিনি, কেত্ৰ আমি পিছ পৰিও গৈছো এক প্ৰকাৰে চাবলৈ গলো যি প্ৰকৃতিৰ ক্ষেত্ৰত আমি বিশেষকৈ, পিছ পৰি যোৱা আমাক দেখা পাইছো বুজিছানে।
হয় হয় অ,
তাকে ইয়াৰ পৰা তোমাৰ অলপ মতামত দিয়াচোন বাৰু,
উ সেইখিনিয়ে তুমি উ গুৰুত্বপূৰ্ণ কথাখিনিয়ে কৈছা আচলতে, এতিয়া। অ আমাৰ যি মানে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ মানে যিমান খিনি উন্নতি হৈছে। অ তাৰ লগে লগে আমাৰ যি চহৰৰ তুলনাত মানে আমাৰ গাও গাও বিলাক, এতিয়া বৰ্তমান উন্নতি হোৱা দেখা গৈছে কাৰণ, আগতে চাবেই কি হয় আগতে তোমাৰ, আহ যি গাঁৱৰ মানুহ সমূহ আছিলে তেওঁলোকৰ আহ তেওঁলোকৰ বেমাৰ এটা হলে আহ তেওঁলোকে চহৰলৈ যাবলগীয়া হয় দেখুৱাবলৈ বা, তেওঁলোকৰ গাঁৱত ইমান ভাল পঢ়া শুনাৰ ব্যৱস্থা নাছিল যাৰ ফলত তেওঁলোকে বেলেগ বেলেগ এ মানে চহৰলৈ যাব লগগীয়া হৈছিল শিক্ষাৰ বাবে। কাৰণ আহ, কাৰণ আগতে সেই যি গাও বিলাক আছিলে সেই গাও বিলাকত মানে। ইমান এটা এ যে শিক্ষাৰ ক্ষেত্ৰতে হওক বা, এ মানে হস্পিতেল বা মেডিকেল সেইবিলাকৰ ক্ষেত্ৰতে হয়। ইমান এটা উন্নত নাছিলে মানে কাৰণ, অঁ অঁ কাৰণ আগতে মানে গাওঁ বিলাকত ইমান ভাল তোমাৰ পঢ়া শুনা, কৰা মানুহ নাছিলে এ বা, অঁ তেওঁলোকে মানে ইমান খিনি বুজিও পোৱা নাছিলে আৰু কি হল আগতে, এ মানে এটা অন্ধবিশ্বাস যে সেই অন্ধবিশ্বাসটোৰ প্ৰভাৱ মানে। আহ আমাৰ গাওঁ বিলাকত এ বহুত দেখা পোৱা গৈছিলে সেই অন্ধবি বিশ্বাসৰ ফলতে আহ তেওঁ সেই যে গাঁৱৰ কিছুমান মানুহ তেওঁলোকে, আহ মানে এনেকুৱা কিছুমান কথা ভাবিছিলো যে চ মানে, চহৰলৈ গ'লে এ তাত গৈ কিবা হবগে। বা তাত গৈ তেনেকে তেওঁলোকে থাকিব নোৱাৰিব এ সেই তেনেকুৱা কিছুমান এ কথা ভাবি তেওঁ তেওঁলোকে মানে। চহৰলৈ যাব পৰা নাছিল কিন্তু আধুনিক মানে, উম যিমানে এতিয়া তোমাৰ বিজ্ঞান প্ৰযুক্তিবিদ্যয়াৰ মানে উন্নতি হৈছে তাৰ ফলত। এ আজিকালি গাঁওৰ গাও বিলাকো মানে সমাপ, সমান পৰিমানে এ উন্নত হৈছে এতিয়া চাবা আগৰ দিনত। উম আগৰ দিনৰ যি এ ৰাস্তা ঘাট বিলাক আছিলে তোমাৰ একদম, কেঁচা তুমি খোৱাৰ দৰে কাষত গোটেই বননি উম আৰু তোমাৰ ঘাঁহ বনে ভৰি আছিলে কিন্তু এতিয়া।
হয় হয়।
এতিয়া যি এ ৰাস্তা উসমূহ আছে। সেইসমূহ সম্পূৰ্ণ মানে পকী হৈছে কিন্তু কিন্তু এতিয়াও এতিয়াও কোনো কোনো জেগাত পকী হোৱাগৈ নাই কিন্তু নিশ্চয় হ'বগৈ কাৰণ। অ কাৰণ আজিকালি আহ আজিকালি মানে কোনো এনেকুৱা মানুহ নাই যে এ তেওঁলোকে বৰ্তমান পৃথিৱীত কি চলি আছে সেইবিলাক নেজানে কাৰণ আজিকালি যি মোবাইল মোবাইল ফোনৰ যি প্ৰভাৱ তাৰ ফলত গোটেই দেশ গোটেই দেশ বা গোটেই বিশ্বতে কি চলি আছে তেওঁলোকে সকল সকলো কথা জানিব পাৰে আৰু তেতিয়া অ আৰু যেতিয়া তেওঁলোকে বাহিৰৰ কথাবিলাক জানিব যেতিয়া বাহিৰৰ দেশসমূহ যে যেনেদৰে উন্নতি মানে হৈছে সেইবিলাক এতিয়া তেওঁলোকে দেখিব তেওঁলোকে নিজৰ গাওঁখনৰ গাঁওখন নিশ্চয় পিছ পৰি থাকিবলৈ নিদিয়ে সেই সেই ক্ষেত্ৰত আচল অঁ সেই ক্ষেত্ৰত আচলতেই আমাৰ যি নৱপজন্ম খিনি কিন্তু বহুত সজাগ সেই সেই কথাটো লক্ষ্য কৰা মানে মই মানে লক্ষ্য কৰিছোঁ।
হয় হয় হয়
অ এতিয়া আৰু আৰু উ কিছুমান তুমি বেয়া দিশ কলা যেনেকে আহ আৰু কি হৈছে আজিকালি আহ মানে আগতে কি তোমাৰ চাবা এ আমাৰ যে গাওঁ বিলাকৰ হাবিয়ে বনে বা আহ সেইবিলাকত তোমাৰ বিভিন্ন ধৰণৰ জীৱ জন্তু দেখা পোৱা গৈছিলে। কিন্তু আজিকালি কি হল আজিকালি কি হৈছে তোমাৰ মানুহ বিলাকে, আহ সেই গছ গছনিবিলাক কাটি তাত এ ডাঙৰ ডাঙৰ ঘৰ বনাইছে উ আৰু মানে গোটেই হাবি জংঘল কাটি অনিষ্ট কৰি দিছে যাৰ ফলত বিভিন্ন, যি জীৱ জন্তু আছিলে সেই জীৱ জন্তু সমূহ মানে কমি অহা দেখা গৈছে। এতিয়া আগতে চাবা আগতে আমাৰ। উম তোমাৰ যি শিয়ালৰ মাত শুনা যায় বা আমাৰ কিছুমান মানুহেতো ঘৰত হাতী পোহে বিভিন্ন ধৰণৰ জীৱ জন্তু জীৱ জন্তু তেওঁলোকে পোহে কিন্তু বৰ্তমান সময়ত যি বৰ্তমান সময়ত তোমাৰ বহুতো জীৱ জন্তু প্ৰায় এ মানে বিলুপ্ত দিশতে গুচি গ'ল কাৰণ আহ সেই জীৱসমূহ মানে একেবাৰে নাইকিয়া নিচিনাই হৈ গল এতিয়া
হয় হয়
আজিকালিতো শিয়াল শিয়াল সমূহ মানে দেখাই নাযায় আগতে আমাৰ। এইফালেকে তোমাৰ কিমান শিয়াল শিয়ালে ৰাতি মাতি থাকে। এতিয়া আজিকালি অ, এতিয়াতো আজিকালি যি ল'ৰা ছোৱালীসমূহ আছে তেওঁলোকেতো শিয়াল দেখিয়ে পোৱা নাই। তেওঁলোকে যি চিৰিয়াখানা হওক, সেইবিলাকতহে মানে দেখিবলৈ পোৱা যায় আৰু আৰু আগৰ দিনত। কি হয় আহ মানে তোমাৰ ঘৰতে মানুহ বিলাকে গৰু ছাগলী পুহিছিল আহ বা আহ, তাৰ ফলত তোমালোকে যি গৰুৰ পৰা তোমাৰ গৰুৰ পৰা কিমান খিনি উপকাৰিতা আছে গৰুৰ। তোমাৰ গাখীৰ অ গাখীৰ সমূহ তেওঁলোকে খাব পাৰে। আহ কিন্তু আজিকালি সেই মানুহ বিলাকে গৰু ছাগলী এইবিলাক নোপোহাই হল তেওঁলোকে। পেকেট যাত পেকেটত যিসমূহ মানে তোমাৰ গাখীৰ পোৱা যায়। সেইসমূহ খায় তাৰ, যাৰ ফলত তেওঁলোকৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হোৱা দেখা যায়। স সেই সেই যি আগতে তোমাৰ গৰু ম'হ বা ছাগলী। সেইসমূহ যি তেওঁলোকে পোহিছিল যাৰ ফলত যাৰ ফলত তেওঁলোকৰ খেতিপথাৰো ভাল হৈ আছিল বা, তেওঁলোকৰ যি বাৰীখন বাৰীখনত তোমাৰ অ বিভিন্ন সাৰ আহ মানে গৰু ছাগলীৰ মানে লেটিনৰ সহায়ত বিভিন্ন সাৰ প্ৰস্তুত হৈছিলে সেইসমূহে আমাৰ বিভিন্ন। বিভিন্ন খেতি পথ মানে খেতিত মানে সহায় কৰিছিল কিন্তু আজিকালিতো সেই। আজিকালি টো মানে মানুহ বিলাকে ৰাসায়নিক সাৰ হওক কীটনাশক সাৰ হওক সেইবিলাক ব্যৱহাৰ কৰিবলৈহে লৈছে মানে গাওঁ অঞ্চল বিলাকত য যাৰ ফলত যি মাটিৰ উৰ্বৰতাটো আছে, সেইবিলাক কমি আহিছে। বা খেতি বাতিও মানে ইমান এটা। অ' লাহে -লাহে মানে কমি অহা দেখা গৈছে। উম সেইখিনিয়ে আৰু।